হেল্ল'! কি কৰি আছ?
এনে আছো অলপ, তুমি?
ময় এনে আছো। অলপ বাহিৰত ওলাই আহিছিলো, ভাত-পানী খালা নে?
ভাত-পানী খালো। তুমি?
কিহ ল অ ময়ো খালো। কিহ লগত খালা তুমি?
এ ব্ৰইলাৰ ল আইছি, তুমি?
ময়ে তোমাৰ ময়ে তোমাৰ মৰামিষে খালো আজি।
উম।
অ ঠিকে আছে দে।
অ।
বাকী আৰু
কি কলা? এ অলপ বাহিৰত ওলাই গৈছিলো।
অ অ।
অ অলপ বাহিৰে ভিতৰে কৰি আছো অলপ আগতেও ভাত খাইছো না। সেইকাৰণে অলপ খোজকাঢ়ি আছো।
খোজকাঢ়ি আছা নেকি?
অ। তাৰ পিছত তুমি ভাত খোৱাৰ লগে লগে শুই যোৱা না অলপ খোজ কঢ়া এপিনি সিপিনে কৰা?
মই তেনেকুৱা খোজ কাঢ়ি নাথাকো বাৰু মানে অলপ খোজ কাঢ়ো কেবা
হয় নেকি ভাল লাগে। আৰু ৰাতি পুৱাই এক্সাৰচাইজ কৰিলো। অলপ ভাল লাগে ন।
ভাল লাগে ভাল লাগে
অঁ ৰাতিপুৱা এক্সাৰচাইজ কৰা নে?
অ ৰাতিপুৱা এক্সাৰচাইজ মানে কেতিয়াবা খোচ কাৰো। এইকেইদিন পিছফালে নাই ৰ'বা।
অ কিহৰ কাৰণে
সেই কেইদিনটো অলপ টাইমে মিলা নাই মানে গৰমৰ দিনত তোমাৰ ৰাতিপুৱা টোপনি তোৰ মন ক্লিয়াৰ ৰাতিপুৱা হয় ভাল হয় টোপনি তোৰ
হয় এনে ৰাতিপুৱা কৰাটো ভালে ৰাতিপুৱা সময় নাপাওঁ নহয় সেইকাৰণে ইভিনিঙে কৰোঁ।
নহয় নহয় গৰমৰ দিনত ৰাতি টোপনি নাই ৰাতিপুৱা অলপ টোপনি আহে।
হয় নেকি আৰু তাৰ পিছে তুমি এনে ৰাতিপুৱা সময়ত কেতিয়াবা ফুৰিব যোৱা নে?
কেতিয়াও আগতে গৈছিলো আজি বহু দিন যোৱা নাই ৰবা মোটামুটি তোমাৰ বিছদিনমান যোৱাই নাই। তেনেকুৱা খোজকাঢ়িব
হয় নেকি অ
হয়
তাৰ পিছে এনেই কেতিয়াবা অ তুমি বাইক চাইক লৈ ফুৰিবলৈ যোৱানে
বাইক ৰাতিপুৱা নাযাও তেনেকে গধূলিয়ে যাওঁ ৰাতিপুৱা গলে তোমাৰ মানে মই খোজকাঢ়ি যাওঁ আৰু বাইক চলাৰ কবাত যাব লগা হ'লে মানে তোমাৰ বাইক লৈ যাম যেতিয়া কাম থাকে তোমাৰ তেনেকুৱা
হয় নেকি? তে বাইক লৈ গৈ যোৱা অ ভাল লাগে দে অ আৰু কাৰ চাৰ চলাব জানেনে এনেই
কাৰতো চল কাৰোটো চলাব নাজানো মই তেনেকে শিকা নাই ৰ'বা এতিয়ালৈকে
হয় নেকি অ কেতিয়া কি কিবা এনে উ
শিক্ষাৰ মানে তোমাৰ এতিয়ালৈকে হেৰি হোৱা নাই ৰবা কেনেকৈ শিকিব লগা
অ মই মানে শিকিবলৈ মন আছে।
হয় নেকি?
গাড়ী পুৰা ঘূৰাবৰ কাৰণে
অ ভালেই ভাল
এনে গাড়ী লৈকে ফুৰিবলৈ যাব মন আছে বহুত দূৰ দূৰত মেঘালয় তাত তাৰ পিছত তোমাৰ উত্তৰ প্ৰদেশ তাৰ পিছত অৰুণাচল।
হয় নেকি অৰুণা অৰুণাচলত কিন্তু চাব লগা জেগা বহুত আছে।
অ অৰুণাচলত চাব লগা বহুত জাগা আছে ভাল লাগে অৰুণাচল। উ
অৰুণাচলত চাব লগা এতিয়াতো বানপানী হৈছে বাৰু।
অ এতিয়া কি বুলি অৰুণাচলত শুনিছেনে?
অ শুনিছো।
অৰুণাচলত তোমাৰ পানী হোৱাৰ কাৰণে এতিয়া ৰাস্তাটো বন্ধ আছে ন খুলিলে?
মোৰতো তোমাৰ ছিকিম যাব ইচ্ছা আছে ছিকিম।
ছিকিম যাব ইচ্ছা যায় এনে কেতিয়া লৈকে যাবা ছিকিম।
চাহ বাৰু এইটো মাহত লগৰ কেইটাক লগ ধৰি আছে মই কলো তোমাৰ চিনি নাপায়। ছিকিমত অলপ বাজেটটো বেছি হৈ যায় তোমাৰ
অ অ সেইটোতো হয়েই বাৰু পিছে তোমাৰ মেঘালয়তো কাষতে পৰে ন। গুৱাহাটী পৰা ওলালে মেঘালয় বেছি দূৰ নপৰে আৰু খৰচো অলপ কম।
হয় মেঘালয়ত মানে থাকিম বুলি ভাবিছো এদিন বা দুদিন। থাকিলে অলপ খৰচটো বেছি হ'ব।
অ খৰচটো বেছি হ'ব আৰু।
মোটামুটি তোমাৰ ছয় হেজাৰ মান যাব একজনৰ পাৰ মেম্বাৰ তেনেকৈ কিজানি যাব।
হয় নেকি তাৰ পিছে তুমি এনে কেতিয়া যাম বুলি ভাবিছা।
অ চাও ৰ'বা লগৰকেইটা যেতিয়া ফ্ৰী পায় তেতিয়া যাম। লগৰ কেইতা যেতিয়া ফ্ৰী হয় তেতিয়া যাম।
অ লগৰ কেইতা যেতিয়া ফ্ৰি হয় তেতিয়াই গুচি যাবা।
উম।
অ ভালে দেখোন মোকো যাবলৈ ইচ্ছা আছে বাৰু
অ ক'ত যাবা‌ তুমি?
মোকো শ্বিলং মেঘালয় চাইডে ফুৰিবলৈ যাব ইচ্ছা আছে।
অ যাব পাৰিবা আৰু।
অ মেঘালয় চাইডে যাবলৈ ইচ্ছা আছে তাৰ মানে মেঘালয় তাৰপিছত তোমাৰ আহ এ ছিকিম অৰুণাচল ভূটান ঘূৰিবলে মন আছে।
ভূটানটো মই গৈছো বাৰু।
উম ভূটান ক'ত গৈছিলা।
ভূটান মই। চিমফল গৈছো তাৰপিছত চানধূপ জংঘল গৈছো।
বগা মাটি গৈ হৈছে নে, ভূটান?
অ, বগা মাটি ওচৰতে, ভূটান নপৰে এইবিলাক।
কাষতে পাৰে ভূটানৰ।
ভূটানৰ কাষতো নপৰে বগা মাটিতো। মানে ওচৰত মানে তামোলপুৰতে পৰে।
বগা মাটি গৈছিলে, তোমাৰ।
এই বগা মাটি ভূটান নপৰে যেনেকু
হয় নেকি?
তামোলপুৰ পৰে, তামোলপুৰ তোমাৰ নাগ, তামোলপুৰ নাগৰিজনী কেনেকুৱা পৰে।
হয় নেকি? উম,
হয়, তোমাৰ ভূটান পৰে তোমাৰ ভূটান চক কি যি আছে, ভূটান চকীতো তোমাৰ হেৰি পৰে, বৰ্দাৰ পৰে ভূটানত।
বৰঝাৰ।
অ, ভূটান চকীটো ভূটান চকীটো তোমাৰ অ, বৰ্দাৰ সীমত পৰে, আমাৰ ইণ্ডিয়াত।
হয় নি, বৰ্দাৰ সীমা পৰে ন, অ,
ভূটান চকী ন? কেতিয়াবা যাব যাব পালে, জালো গ'লো হয় তাতে ফুৰিবলে। তাৰ পিছত তোমাক, এনে ব মোক বানাৰছ যাবলৈ মন আছে, আয়োধ্যা, বানাৰছ। তাৰ পিছে তোমাৰ আহি পেনি ঘূৰি পৰা দিল্লী। সেইবোৰ ঘূৰিবলৈ মন আছ, তাতে যোৱা নাই বাৰু।
হয় নেকি উম, উম, উম,
তাতে, অ, মোক বনাৰত যাম বুলি ভাবিছো তোমাৰ এইটো জুলাইত। জুলাই মানে ডিচেম্বৰতে আৰু।
ডিচেম্বৰত যাবা নেকি?
হয়নে অ, ডিচেম্বৰত যাবলৈ ইচ্ছা আছে। সেইটো এই বাৰু। ডিচেম্বৰত পাক্কা যামেই মানে অ, টিকেট-চিকেট কাটিব উম, লগাইছো আৰু কম, কম দি। টিকেট পোৱাৰ লগে লগে, গুচি যাম ডিচেম্বৰ। অ, কম্ফম টিকেট লাগে খালি, তাৰপিছত গৈ থাকিম লাহে লাহে, হয়নে? কম্ফমটিকে হ'লে মানে চিন্তা নাই আৰু। উম,
মোৰতো তোমাৰ হেৰি যাবাৰ ইচ্ছা আছে, মানালী মানালী।
বওলি ন
হয়।
তাৰপিছত তোমাৰ। এই তোমাক বহুত ভাল লগা ফুৰিবলৈ জেগা তোৰ নাম কি হয়?
কি কৈছে?
বহুত ভাল লগা ফুৰিবলৈ জাগাৰ নামটো কি হয়?
ইণ্ডিয়াতনে, ইণ্ডিয়াৰ বাহিৰত?
ইণ্ডিয়া বা ইণ্ডিয়াৰ বাহিৰত তাৰ বিশেষ বেলেগ বেলেগ আছে নহয়। তোমাক য'ত
ইণ্ডিয়াতো তোমাৰ চাব লগা জেগা তোমাৰ হেৰি আছে অহ লাডাচ হৈছে তাৰপিছত এ বহুত আছে তেনেকুৱা ইণ্ডিয়াত। গোৱা আছে, তাৰেপিছত তোমাৰ মুম্বাই আছে,, মুম্বাইত তোমাৰ তে' তাৰপিছত মানালী আছে। অনাথ আছে, ইচ্ছা আছে, একবাৰে।
অহ।
ইণ্ডিয়াৰ বাহিৰত আছে, ইচ্ছা আছে তোমাৰ ই ইণ্ডিয়াৰ বাহিৰতটো আছে। ই
বাহিৰত ইচ্ছা আছে, বাহিৰত কোনটো হে! ইণ্ডিয়াৰ বাহিৰি বহুত পইচা লাগে না।
বহুত পইচা লাগিব, বহুত পইচা লাগিব।
হয় নেকি? এইটোতো হয় বাৰু বহুত পইচা লাগিবই, তুমি যিহেতু বাহিৰত ঘুৰিবলৈ গৈ আছা। তেনেকে ত' বহুত পইচা লাগিবই, তাৰপিছে উম তোমাৰ কষ্টও হয় আৰু।
অহ, কষ্ট হ'ব, পইচাও লাগিব, বহুত পইচা লাগিব। মই চুইজাৰলেণ্ড যাব ইচছি আছে, চুইজাৰলেণ্ড বাহিৰত।
চুইজাৰলেণ্ড অহ বাপৰে-বাপ। ইমান ভাল কণ্টি তুমি চোজ কৰিছা মোক জাপান টকিঅ যাব মন আছে।
হয় নেকি? আৰু-আৰু ওচৰত আছে তোমাৰ মালদ্বীপ আৰু ভিয়েটনাম।
অহ, ভিয়েটনামো যাব ইচ্ছা আছিলে।
পইচা হ'লে যাবৰ ইচ্ছা আছে আৰু সপোন।
অহ, এইটোতো হয় বাৰু, চবৰে সপোন থাকে। উম দে ঠিক আছে। তেতিয়া তোমাৰ লগত কথা পাতি ভাল, অহ', অহ', অহ' তোমাৰ লগত কথা পাতি ভাল লাগিল। দিয়া।
দিয়া।